কি কৰিছা? হেল্ল'।
কি কৰিছা?
মই এনেই বহি আছিলো, তুমি?
মইও এনে বহি আছোঁ খোৱা বোৱা কৰিলা। কৰিলো কৰিলোঁ
উম কৰিলো দেই কৰিলো আজি যে নিৰামিষ আছিলে দেই মানে নৰ্মেল খানাই আছিলে চবজি, দালি, ভাত। আছাৰ তুমি
মইয়ো এই ছাগলী বনাইছিলে, ছাগলী আৰু দাইল সেনেকৈ‌ খালো
অ উ আৰু কোৱা
দৈনন্দিন জীৱনত কিহত ব্যস্ত তুমি
মই এতিয়া যে উম নতুন যিখিনি ওলাই যে মানে তাকে সৰু সুৰা কিবা কিবি কৰি আছো আৰু
অ
এনেই ধৰি লোৱা উম সৰু সুৰা ঘৰৰে কাম অলপ চলপ, আম বাহিৰৰ কাম কৰো আৰু অলপ যিমান পাৰো
হুম হুম কাম মানে কেনেকুৱা কাম
কাম মানে ঘৰৰ কাম নে এতিয়া বাহিৰৰ কাম কওঁ
ঘৰৰ কাম প্ৰথমতে কোৱা
ঘৰত যেনিবা ঘৰতনো কি খানা বনোৱা
উম
কাপোৰ চাপোৰ ধোৱা, ভাত ৰান্ধা উম ভন্টিহতক টিফিন চিফিন বনাই দিয়া, আৰু সেনেকুৱাকে, ইমান দীঘলীয়াকে ইমান কৰিবলগীয়া নহয় বাৰু। তুমি অঐ হেল্ল' হেল্ল'
হেল্ল'
তুমি কি কি খানা বনোৱা হেল্ল'